হেল্ল'
অঁ শুনিছা
শুনিছা
উম শুনিছো
কি কৰি আছিলা
এই হেৰি বস্তু এটা লিখি আছিলো তুমি
এ বৰষুণ দিছে যে এ খিৰিকীৰ ওচৰতে বহি চাই আছিলো বৰষুণ ফুনকে
অ হঠাৎ বৰষুণ দি দিলে ভাল লাগি গৈছে
উম গৰমটো অলপ কমি গৈছে যে ভাল লাগিছে
অঁ
বৰষুণ ভাল পোৱা নে তুমি বৰষুণৰ দিন
হা বৰষুণৰ দিনকেইটা বেছি ভাল লাগে ৰ'দতকে
অ সেইটো হয় অ মও ভাল পাওঁ অ ভাল পাও মানে বৰষুণ দি থাকিলে বৰষুণৰ দিনকেইটাত ঘৰৰ ভিতৰতে থাকি ভাল পাওঁ ওলাই মেলি যাবলে টান পাওঁ এইবিলাকোতে কাপোৰ চাপোৰ লেতেৰা হয় যে
মই আকৌ আগতে যেতিয়া স্কুলত আছিলো তেতিয়া বৰষুণ দিলে আমাৰ তিতি তিতি ঘৰ গুচি আহো
উ তিতি ভাল পোৱাৰ কাৰণে
উম তিতি ভাল লাগে
অ আগতে স্কুলত থাকোতে কাগজৰ নাও বনাইছিলা নাই বৰষুণত থাকোঁতে
উম বনাইছিলো
অ আমিও ঢেৰ বনালো দেই স্কুলত থাকোতে
উম এই স্কুলত যতে পানী জমা হয় তাতে গৈ নাও এৰো
অ একেই ভাল লাগে সেয়া কৰি
গল আৰু এতিয়া দিন সেইয়া
উম তাকে এতিয়াতো কেনেকে বনাই সেইটোও পাহৰি থাকিলো
অ বহুত দিন মানে সেইবিলাক বস্তু টোটেলি নাইকিয়া হোৱা নিচিনাই হৈ গল আৰু আজিকালি মানে তোমাৰ যিবিলাক ল'ৰা ছোৱালী থাকে সিহঁতে এইবিলাক বস্তু বুজিও নোপোৱা হয় গল
অ এ আজিকালি ফোন চোন বিলাক আহি গ'ল যে তহতি ফোনতে বেছি ব্যস্ত থাকে আচলতে ইমান সৰু ল'ৰা ছোৱালীক ফোন দিব নালাগেও বাৰু
আগতে ধৰা আমি বাহিৰত যায় খেলিব গৈছিলো বা এনেকে মানে সৰু মানে যেতিয়া বাচ্ছা আছিলো আৰু তেতিয়া মানে ওচৰৰ চব ল'ৰা ছোৱালী মিলি বা স্কুলে হওক বা য'তেই হওক আৰু চব মিলি মেলি বাহিৰত যাই খেলিছিলো ন এতিয়া আকৌ মানে বাচ্ছ বিলাক এতিয়া তোমাৰ বাহিৰত নাযায়েই মাকহঁতে নিদিয়ে
অ নিদিয়ে মানে এয়া ৰ'দ ডাল যিডাল পৰিছে আৰু তাতে ভয়ো কৰে কিছুমানে অকমান
নাই ৰ'দ বুলিও নহয় মানে আগতে আগতে ধৰা গৰমত আমিও খেলিব গৈছিলো ন কিন্তু এতিয়া মানে তোমাৰ সেই এনভাৰণমেণ্টোয়ে নাইকিয়া হৈ গ'ল।
অ' বহুত কমি গল বাৰু ল'ৰা-ছোৱালী তেনেকে খেলাকে।
উম, এতিয়া মানে তোমাৰ এনেকুৱা হৈ গৈছে ধৰা মাক-দেউতাকে এনি টাইম আগতে মানে আমি যেতিয়া ক্লাছ মানে দ্বিতীয়-প্ৰথম শ্ৰেণী এনেকুৱা। যেতিয়া আছিলোঁ তেতিয়া আমাক টিউচন বোলা বস্তুটো দিয়াই নাছিল ন, এতিয়া তুমি চোৱা একে সৰু মানে স্কুলত এতিয়া লগতে টিউচন দিয়ে তেনেকুৱা হৈ গ'ল ন।
উম, আৰু টিউচনৰ পৰা আহি পেলাই ভাগৰো লাগে ন। তাহাঁতি স্কুলৰ পৰা আহি ৰেষ্ট লৈ পেলাই টিউচন যায়। আমি আকৌ আগতে স্কুলৰ পৰা আহি অকমান শুই মেলি পেলাই গধূলি খেলিব গৈছি ছিলো আমাৰ টিউচন নাছিলে এতিয়া তাহাতি টিউচন কৰি মেলি আৰু ভাগৰি আহে। তাৰ পিছত আকৌ পঢ়িব লাগে, এতিয়া খেলিবই নে পঢ়িবই আহ' সময়ো নাপায়। অ' আৰু আচলতে ইমান সৰুতে টিউচনত দিয়া মানে সেইটো এনেকুৱা হয়, মাকহঁত মানে আজিকালি--উম! মাক বিলাকেও চাকৰি কৰে বা ক'ৰবাত হ'লেও কিবা কৰি আছে ন সময় নাপাই যে পঢ়াবলে। সেইটো কাৰণেও টিউচনত দিয়া নিচিনা হয়।
কিন্তু চাকৰি কিছুমানে মানে যোনে চাকৰি নকৰে মানে তাহাঁতেও মানে নপঢ়ায়। মানে মই দেখিছো আৰু বহুতক ধৰা চাকৰি নকৰে মাকহঁত ঘৰতে থাকে। তেওঁ মানে বাচ্ছাটোক পঢ়াবলে টিউচনটোৱে প্ৰিফাৰ কৰে।
অ' এলাহ কৰে চাগে পঢ়াবলে।
হ'ব পাৰে নাজানো আৰু।
উম, কিন্তু যদি তেনেকে ঘৰতে থাকে পঢ়াব লাগে মোৰ মতে। কাৰণ, চাকৰি কৰাটো বাৰু মানিছো ভাগৰ লাগে ন, সিহঁতৰ আহি পেলাই।
অঁ।
উম।
বৰষুণৰ বতৰত কি খাই ভাল পোৱা?
মই চাহ আৰু পকৰি। তুমি?
সেইটো চবে ভাল পায়।
আৰু মেগী খাইয়ো ভাল লাগে কেতিয়াবা।
অহ, মানে ধৰা মেগী খিনি বনাই গৰম হৈ থকাতে বাহিৰত মানে বাৰাণ্ডা-চাৰাণ্ডা এনেকুৱা জেগাত বহি বৰষুন খিনি চাই চাই খাব বেছি ভাল লাগে।
অ' অ' তেনেকে বেছি ভাল লাগে গৰমত ইমান মন নেযায় খাবলৈ এইবিলাক।
অহ' আৰু আগতকে মানে খাবলে হেৰিটোও নোহোৱা হৈ গ'ল বাৰু।
উম।
মই আমাৰ এই উম খিৰিকী এইফালে ওচৰতে মানে বিচনা এখন আছে। সেই তাতে বৰষ ষুণ দিলে মই খিৰিকীখন মেলি পেলাই বিছনাতে বহি বা শুই মেলি বৰষুণকে চাই থাকোঁ। বৰষু ষুণ দি থাকিলে।
অ' ভাল লাগে তেনেকে।
উম।
আগতে বৰষুণ দিলে মই ধৰা পকৰি-চকৰি এই বিলাক বনাইছিলো, এতিয়া এলাহ লাগা হ'ল।
অহ ইমান এলাহ কৰা নে?
উম বহুত লাগে।
উম, অ তুমি আগতে এবাৰ পকৰী বনাওতে মই খাইছিলো নহয় ভাল লাগিছিলে, সেইটো অ তুমি উম বহুত দিন হ'ল বাৰু আহ কেনেকে বনাইছিলানো?
মই তোমাৰ হেৰি দিছিলো বেচন দিছিলো আৰু পিঠাগুৰি দিছিলো, পিঠাগুৰি মানে পিঠাগুৰিটো দিলে বস্তুটো অকমান চুবাবলৈ ভাল লাগে। ক্ৰিস্পি টাইপ হৈ থাকে যে, ত' অ হেৰি আহ কি কয় সেই বেচন পিঠাগুৰি আৰু অ নিমখ চিমখ সেনেকে যি মচ মচলা দিয়া আৰু বাকী পিয়াজ চিয়াজখিনি কাটি মেলি।
উম।
পানী দি মিক্স কৰিব লাগে আৰু সিমানে, বেছি একো নাই।
অহ পতককে হয় ন?
উম পতককে হয়।
খালি সে ফ্ৰাই কৰোতে সময় লাগে আৰু।
অহ লো ফ্লেমত যদি ফ্ৰাই কৰা বেছি টেষ্টি হয় আৰু হেৰি কি বুলি কয় পিয়াজৰ যিটো মানে আকাৰ থাকে ন পিয়াজখিনি যেনেকে তুমি কাটা সেইটোৰ প্ৰতি মানে সোৱাদটো বেলেগ বেলেগ হৈ গৈ থাকে।
অহ পিয়াজৰ কা হেৰি মানে এ হেৰিৰ লগতো কথা আছে কাটাৰ লগতো।
উম।
অহ।
কিন্তু মই দীঘল দীঘলকে কাটি পেলাই মানে হে সেনেকে বনাই বেছি ভাল পাও সেইটো টেষ্ট মই ভাল লাগে।
অহ মই দীঘলকে কাটো বাৰু তেনেকেই ভাল পাওঁ। অহ কিছুমানে এনেকে গোল গোলকেও কাটি দিয়ে ন?
অহ সেইটো গোল গোলকে কাটি সেইটো মানে তেনেকে তোমাৰ পিয়াজ পকৰা টাইপ হৈ যায় হা সেইটো। আৰু কিছুমানে সৰু সৰুকে কাটি পেলাই যে দিয়ে
অহ অহ।
খিচ খিচ খে যে কাটে সেই সেইটো টেষ্টটো বেলেগ হৈ যায় মানে।
অ অ। ডাঙৰ ডাঙৰকৈ কটাটোৱে ভাল লাগে মোৰ।
অ মানে পিয়াজৰ টেষ্টোয়ে ভাল লাগে ন সেইটো কাৰণে অ।
উম পিয়াজৰ টেষ্টটো ভাল লাগে। আৰু মই যে দাইলত যে নহৰু দি তেল মাৰিলে ভাল নাপাওঁ খাই পিয়াজ দি তেল মাৰিলে ভাল পাওঁ।
বাইল নহৰুদিউ তেল মাৰে নেকি?
অ দালি দালি।
হে নহৰু দিওঁ তেল মাৰে?
অ মাৰেতো, কিছুমানে পিয়াজ দি তেল মাৰে কিছুমানে নহ মানে
প্ৰথমতে দালিখিনিতো বইল কৰি লোৱা হয় ন।
হা বইল কৰি ল'লে।
সিজাই লোৱা হয়, তাৰপিছত যেতিয়া তেল দিয়া যায় তেতিয়া তেলত নহৰু দি পাঁচপোৰণ দি তাৰ পিছত দালি খিনি বাকি দিয়া যায় ন, কিছুমানে
অঁ মানে তাতে পিয়াজি ইউজ নক কৰে ডাইৰেক্ট নহৰুটো গোটাই গোটাই দিয়ে নে, পিচি পেলাই দিয়ে?
পিছি পেলাই।
অঁ পিচি পেলাই, মই তেনেকে খাই পোৱা নাই এনে মই নহৰু কেতিয়াবা মানে ডাইৰেক্ট গোটাই গোটাই তেলত দি পেলাই সেনেকে খাই পাইছো, কিন্তু পিচি পেলাই দালিত দি খাই পোৱা নাই।
অ মানে কিছুমানে তেনেকে গোটাকেও দিয়ে কিছুমানে, পিচি পেলাইও দিয়ে যোনে যেনেকে ভাল পায়। কিন্তু মই নহৰু সোৱাদ তে মই ইমান এটা ভাল নাপাও, সেইটো কাৰণে মই দালিত মানে যেতিয়া তেল মাৰো অকল পিয়ঁয়াজ দি তেল মাৰো নহৰু নিদিওঁৱে।
মা হেৰি মাংসত যে নহৰুটো এনেকে গোটাকে যে দি পেলাই বনাই সেইটো খাই পাইছ নে?
উম সেইটো নাই পোৱা, তেনেকে দি বনাই নেকি?
অঁ, মানে গোটেই নহৰুটো ধৰা বাকলি এৰাব নালাগে নহৰুটো গোটেই নহৰুটো ধুনীয়াকে তুমি ধুই ললা। ধুই পেলাই মাংসখিনি যেতিয়া বনাবা বনাও তে মানে বেছিভাগ মানে এইটো কুকাৰত দিলে কৰে হা, তেতিয়া তুমি যেতিয়া বনাও তে মানে সেই গোটেই নহৰুটো দি দিয়ে। তাৰপিছত মাংস হোৱালে নহৰুটোতো সিজি যায় ন গোটেইখিনি, তাৰ পিছত সেইখিনি ভাত অঁ ভাত খাওঁতে যেতিয়া তুমি মানে এফুটা এফুটা লৈ লৈ খাবা টেষ্টটো ভালে লাগে সেইটো।
অঁ তেনেকে মই খাই পোৱা নাই, এনেই এ পিচি পেলাই যেতিয়া এনেকে অঁ চিকেন খিনি যেতিয়া মেৰিনেট কৰে বা তেনেকে তেনেকে খাই পাইছো মানে, তেনেকে ভাল লাগে এনেই গোটাকে নাই পোৱা খাই।
অঁ সেই মানে পিচি পেলাইয়ো দিয়ে, সেইটোত মানে সেইখিনি মাংসত ধৰা নৰ্মেল মাংস তুমি যেনেকে বনোৱা তেনেকে দিয়ে, কিন্তু নহৰুটো মানে এক্সট্ৰা গোটাকে দি দিয়ে আৰু।
অঁ অঁ, সেইটো মানে বেলেগ এটা সোৱাদ হয় আৰু।
অঁ সেইটোত ভাল লাগে খাই, বহুত মানুহে ছাগ লী মাংস যেতিয়া বনাই তেতিয়া দিয়ে। কিন্তু আমিতো ছাগলী নাখাওঁ সেইটো কাৰণে অঁ মানে চিকেন বনালেও দিয়া যায় আৰু মৰ্গী।
অঁ অঁ, গাহৰি খোৱা নাই তোমালোকে?
গাহৰি মই নাখাও এলাৰ্জি হয়। তুমি?
মোৰো বহুত কমেই আমাৰ ঘৰত বনোৱা নহয়, কেতিয়াবা বাহিৰত গলে এ পিচ দু পিচ মই বেছিকে খাব নোৱাৰো, মানে মোৰ আভুোক লাগে মানে কিবা। বেয়া নাপাও খাই, কিন্তু মানে মই নোৱাৰো খাবলে ইমান।
অঁ বুজিছো, মানে গাহৰিৰ তেলটোৱে আভোগ কৰি আনেতো।
অঁ এপিচ খালে কিবা মানে বা খুব বেছি দুপিচ খালে মানে কিবা হৈ গ'ল আৰু পেটত ভৰি গ'ল এনেকুৱা নিচিনা লাগে।
উম উম উম, কিন্তু মই এবাৰ এই আমাৰ জোনবিল মেলা হয় যে
অঁ অঁ
প্ৰতি বছৰে, সেইটো জোনবিল মেলাত এবাৰ গাহৰি খাইছিলো হা পুৰা গাহৰি আৰু সেইটো, তোমাৰ অঁ তাতে গাহৰিটো বহুত ভালকে পুৰি দিছিলে, মানে মই সেইটো টেষ্ট আৰু বেলেগ ক'তো পোৱা নাই। অ তেহেঁতটো খাই ভাল লাগিছিলে, আভোক আভোকো কৰি অনা নাছিলে আৰু মানে আ, টেষ্টটো ভাল লাগিছিলে।
অ। তাকে মই যোনবিল মেলা যোৱাই নাই। যাব লাগিব আকৌ হলে, অহা বছৰ
অ, যাবা ভাল লাগে।
উম। তাকে দিয়া ঠিক আছে, তুমি লিখা কাম কৰা, মই ৰাখিছো
অহ, দিয়া ঠিক আছে।
উম।